হেল্ল'
কি কৰি আছা?
আছো এনেই তুমি
ময়ো এনে আছো
অ 'ভাত চাত খালে নে নাই
অহ
অ নাই খোৱা মইো নাই খোৱা
হয় নেকি আহ কি বাবা আজি
আজি বনাইছেই অলপ দেৰিকে খাম আৰু উম অহ কি বনালে বা কণী ভাজিছে আৰু তাৰপিছত দালি
হয়
অ আৰু কিবা এটা চাটনি বনাইছিলে
হয় নেকি অ চাটনি বনাইছে আমাৰো এইটো তোমাৰ সেইটো বনোৱা হৈছে কি বোলে মাংস বনোৱা হৈছে
অ মুৰ্গী ধৰি আছা নেকি
নাই নাই মুৰ্গী মানে এইটো গঁৰালত সোমাই দিছে সোমাব দিছিলে মানে আমাৰ পেহীতে এ সোমাব দিনত সময় পোৱা নাই সেইকাৰণে এতিয়া যে আহিকে সোমাইনিছো
অ অ
কোনোবাই কিবা কাম লগালে নকৰিলে বেয়া লাগে ন কিবা অ এনে তুমি কি কি বনাব জানা আজি খানা বনোৱাৰ বিষয়ে কথা পাতো দিয়া উ
অ হ'ব দিয়া মইতো পাৰৱে চব বনাওঁ পাৰো
হয় নেকি
মটনৰ বাদে বাকী চব পাৰো মটন টো মই না নাখাও নাজানো
হয় নেকি মাটন টো কিয় ভাল নালাগে নেকি
ভাল নালাগে এই কিবা খালে মানে যে খাই সটোৰ গানে মই ভাল নাপাও
কি হয় বোলে খালে মানে বিষায় কি কলা
গুন্ধাই
অ গোন্ধাই নেকি কত নেকি হেই ন গন্ধ দে তেনেকুৱা লাগে চাগে
নাই নাই যোনে যোনে মানে নাখাই সিহতে গোন্ধ পায় আৰু যোনে খাই সিহঁতক বহুত ভাল লাগে গম
হয় নিকি অ সেইটো গম নাপাওঁ বাৰু আজিলৈকে মইতো মই তো চব খাওঁ গাৱৰি খাওঁ মটন খাওঁ ব্ৰইলাৰ খাও
খোৱা বনাব জানানে নাজানা
মই মাটনটো বনাব জানো অ তেনেকুৱা ভালকিয় নাজানো আৰু ঠিক ঠাক খাব পাৰা বনাওঁ আৰু আৰু তুমি কেনেুৱা কি বোলে বেছিকে কি বনোৱা ঘৰত
মইতো বেছিকে চিকেনে বনাওঁ
চিকেন বনোৱা
আহ
কি বনাইগে ভাল পোৱা
অ মইতো বইল চিকেন ভাল পাওঁ
আৰু
একো তেল চেল নিদিয়াকে এনে ফ্ৰাই মানে হেৰিত কেৰাহিত দিব লাগে তাৰপিছত বিলাহী চিলাহী দিলা তা-ছত উম বিন দিলা গাজৰ দিলা তেনেকে বইল কৰি খাই ভাল পাওঁ
সহায় নাই যেনিবা
খাবা খাবা ভাল লাগে এইবাৰ ট্ৰাই কৰিব বনাই
হয় নিকি একবাৰ ট্ৰাই কৰিম দিয়া মানে আমাৰতো মানে এ তেলতটো দিয়াই যায় মানে তেল নিদিলে মানে সোৱাদ নহা নিচিনা লাগে।
অ অ নাই এনেকে খাবাচোন ভাল লাগে তো
হয় নিকি
চিকেনৰোতো অকমান তেল থাকে ন তেতিয়া যেতিয়া তুমি ভাজি থাকিবা তেতিয়া তেল ওলাব তাৰ পৰা অলপ অলপ ছত আ আদা নহৰু দিলা আদা নহৰু আৰু ভাজি ভাত ভাজিবা তাৰ পিছত এইবিলাক দি দিবা কিবা কিবি মচলা ইমান মছলা নালাগে জলকীয়া দিবা
জলকীয়া
উম জলকীয়া দিবা বিলাহী দিবা বিলাহীটো যদি পুৰিকে তাৰপিছত পুৰি কে যদি দিয়া তেতিয়া আৰু ভাল লাগে অ
তেষ্টটো কেনেকুৱা এ বিলাহী দিয়াৰ পিছত
উম ভাল হয় ভাল লাগে
হয় নিকি
উ মানে অকমান স্মকি ফ্লেভাৰ টাইপ আহে যেতিয়া তুমি বিলাহীটো পুৰি দিবা
হয় নেকি অ মানে আজিলৈকে খাই পোৱা নাই নহয়।
অ 'আৰু এনেকে চিকেন এইটো খাই পাইছা নেকি বেম্বু চুটৰ লগত বনাই যে।
আহ মই গাহৰি খাইছো তেনেকুৱা চিকেন খোৱা নাই
চিকেনৰ লগতো খাব পাৰি
হয় নিকি মই আজিলৈকে চিকেনৰ লগত ট্ৰাইয়ে কৰা নাই এই বেম্বু চুটটো মই গাহৰিৰ লগতে খাইছিলো তাকো ধাবাত খাইছিলো আমাৰ মানে ঘৰত নবনাই মানে মই আমাৰ তেনেকুৱা ঘৰত খাব নাপায় পায় আৰু খানা খায়ো এই মই বাহিৰ বাহিৰতে খাওঁ
অ 'আমাৰতো চলে আমি গাহৰি এনেকে বইল খাওৱে বইলো খাওঁ। ভাজি খাই পুৰি খাই ভাল লাগে
হয় নিকি পুৰি খাইছো পুৰিও কিনিকে খাইছো বাহিৰতে খাইছো কি খাইছিলোং ভাল লাগিছে উম নিজে পুৰি খোৱা নাই
অ কেনেকুৱা টাইপ খাইছা পুৰিকে তোমাক মানে সেনেকে চাটনি টাইপ যে বনাই দিয়ে সেনেকে বনাই দিছে নেকি পিয়াজ জলকীয়া তলকীয়া দি
অচন তে তেল হে সেনুকাও খাই পাইছো আৰু আৰু এটা তোমাৰ পুৰিকে তোমাৰ সেইটো কৰে নহয় আহ এটা দানঠিত গতিকে পুৰা এইটো লগাই দিয়ে নিমখ চিমখ তেনেকুৱাও খাইছো দুটাই খাইছো
অ আচ্ছা অ ক'ত কিবা ফেষ্টিভেলত খাইছিলা ন ফেষ্টিভেলতে এ এনেকে ওলায়
নাই মই ধাবাত খাইছিলো
অ অ ধাবা ধাবাত অ এনেকে যে হেৰি উম উম
ধাবাবোৰত খাইছিলোঁ ভাল লাগে খোৱা যায় আৰু বাহিৰত গ'লে মানে তুমি তেনেকুৱা বনাব জানানে?
কেনেকুৱা
তেনেকুৱা পুৰিকে বনাব জানেনে? তেনেকুৱা কেতিয়াবা ঘৰত ট্ৰাই কৰিছে নে, তেনেকুৱা?
অ ঘৰত উম এনেকা থাৰ্টি ফাৰ্ষ্ট। ডিচেম্বৰত যে তেতিয়াহলে পুৰিকে খোৱা যায়।
হয় নেকি গাহৰিয়ে নে ব্ৰইলাৰো খোৱা
নাই ব্ৰইলাৰটো পুৰি খাই পোৱা নাই মই আজিলৈ।
এহ কি কোৱাহে মইটো পুৰি খাৱ ভাল লাগে।
অঁ মই খোৱা মানে ট্ৰাই কৰা নাই।
হয় নেকি, আমাৰ মানে নাখায় তেনেকুৱাকে সেইকাৰণে ব্ৰইলাৰ খোৱা যায় আমাৰ।
অ' অ' থাৰ্টি ফাষ্টত ন।
থাৰ্টি ফাৰ্ষ্ট তাৰ পিছত তোমাৰ, উম কিমান কিবা তিউবেলত, বিহু গুছি গ'ল এনেকা উৰুকাত পোৱা যায় আৰু আহ তেনেকুৱাকে ভাল লাগে আৰু তুমি ফাষ্ট ফুডত কি কি বনাব জানা?
মই ফাষ্ট ফুডত ম'ম' বনাব জানো চাওমিন আৰু চিকেন পকৰা
হয় নেকি?
অ'।
ইমান উ কিব দ খোৱা নাই মই কিবা খাব লাগিছিলে আৰু কি কি বনোৱা চিকেন পকৰা আৰু কি কি বনোৱা?
এইটোয়েই চিকেন পকৰা, ম'ম' আৰু ক'ত আমাৰ কি কথা কৈছা বুজা নাই মই।
মানে তুমি কি কি বনাব ভালকে জানা, মানে
অ' এইটো চাওমিন, চিকেন পকৰা আৰু ম'ম' ৰলটো মই ট্ৰাই কৰা নাই বনাব কাৰণে। পাৰিম চাগে বনালে, অঁ।
আৰু তাৰপিছত তোমাৰ এইটো বনাব শিকিছা ন? কেনেকে শিকিছা, চিকেন পকৰা, ৰোল সেই
এইটো, নিজে মানে ট্ৰাই কৰিছোঁ দোকান আছিল ন দোকানত দিছিলো।
হয় নেকি, মানে তুমি ফাষ্ট ফু ফাষ্টফুডৰ দোকান দিছিলা নেকি অ' অ'।
ত সেনেকে এইটো তাতে বনাই বনাই, অ' হৈ গ'ল আৰু পাৰো আৰু এতিয়া।
হয় নেকি।
উম।
কিয় বনোৱা নে?
এতিয়া মানে দোকানটো বন্ধ কৰিলো দিয়াচোন নবনাওঁ আৰু এনেও ঘৰত যদি কোনোবা খাব খোজে তেতিয়া বনাওঁ আৰু
আহ বনাই আহ বনাইকে ভাল লাগে না?
উম বনাইকে ভাল ভাল লাগে, কিন্তু কষ্ট হয় অকণমান। বাকীবোৰ কষ্ট নহয় তোমাৰ হেৰি, চিকেন পকৰাটো হয়। যায় তাৰপিছত চাওমিন-টাওমিনো হয় যাব ধুনীয়াকে, তাৰপিছত হেৰিটোহে নহয় কি কয় ম'ম'টো মম'তটো পিয়াজ কাটিব লাগে তাৰ পিছত বন্ধাকবি দিব লাগে সটো ষ্টফিংটো বনাই ৰাখিব লাগে অলপ টাই মেৰিনেট কৰি তেতিয়াহে মানে জুচি টাইপ হৈ যায়।
অ - অ - অ সেইকাৰণে মানে থকটো লাগে খোৱতে ন।
অ', আৰু হেৰি বহি - বহি বেলি থাকিব লাগে।
উম- উম, সৰু -সৰু, গোল - গোল বনাব লাগিল আকৌ ভৰা ল'ব লাগিল।
হ মমতো বনোৱা টান আছে বহুত
ম'মোটো বনাব টানা তুমি ইজিটো কি লাগে ফা ফুড বনাওতে।
উ চিকেন পকৰাটোৱে
হয় নেকি।
অ, চিকেন পকৰাটো অকল মেৰিনেট কৰি থৈ দিলা তুমি
উম,
কৰিবা ই মানে টেষ্টি হয় আৰু। আ তছতটো ফ্ৰাই কৰি অক দিলেই হৈ গ'ল উম, ৰি চিকেন পখৰাতে উম - উম। বাকীটো আৰু চাওমিন কিন্তু চাওমিনটো ইজিয়ে হয় তুমি যদি বইল কৰি কেনে ৰাখি থৈ দিয়া তাৰপিছত কোনোবা সজিলে ৰচত ভাজি - ভাজি দি থাকা।
অ, জামিন ইজি বনাব কাৰে যদি কিবা আৰু কিবা থাকি গ'লে চাওমিন - চাওমিন সেই বিয়া হৈ যায় না কালিও ইউজ কৰিব পাৰি।
অ, চাওমিনটো চবেতো মানে সেনেকে ফাষ্ট ফুডৰ দোকান যাৰ আছে চবে য য বাচিয়ে যায় ইমান খবটো বাচি গলে পেলাই দিব। নি ন ত সেইটো ধুনীয়াকে ফ্ৰিজত ৰাখি কেনে আৰু নেক্সট ডে ইউজ কৰিব পাৰি।
আহকু বইল কৰিব লাগে নে নালাগে সেইটো
বইল কৰিব নালাগে সেইটো বইল কৰি সেনেকে ৰাখি দিলে হ'ল যটো বলেিয়ে থাকিব ন।
অ এইটোতো হয় আহ মানে মানে ডাইৰেক্ট বনালে হ'ল।
অ অ ডাইৰেক্ট বনালে হ'ল এক মেক্সিমাম তুমাৰ দিন লৈ ভাল থাকে আৰু তাৰ নেক্সট ডে আৰু বনাও। যাব নোৱাৰা যদি থাকি যায়।
নেকি?
উম,
এক- একদিন লগি থাকে ন নেক্সট ডেটো বেয়া হৈ যাব দে
অ অ দিয়া নহলে আজিলৈ ৰাখিছো পিছত কথা প
অ, দিয়া ঠিক আছে দিয়া- অ, দিয়া ঠিক আছে দিয়া।